হেল্ল', শুনিছোঁ।
হেল্ল'?
শুনিছ?
অ' অ' শুনিছোঁ। তই শুনিছ?
শুনিছোঁ - শুনিছোঁ। ক', কি কৰিছ?
নাই, এনে আছিলোঁ। তই কি কৰিছ?
এ আছোঁ ৰ'। আজি ফুৰিব গৈছিলোঁ। অলপ ওলাই। একদম মানে এতিয়া, ইমান ধূলি চৰ্দিত অৱস্থা নোহোৱা হৈ গৈছে।
ইয়ে, ধূলিৰ কাৰণে।
উম' এই প্ৰদূষণ ইমান হৈছে।
তাকে আৰু কিবা ইমান বেছি হৈছে ন? যে অৱস্থা বেয়া হৈ যায় ওলাই গ'লে।
সেইটোৱে মানে বৰষুণটো নাহিলেও শুনিছ?
অ' শুনিছোঁ শুনিছোঁ ক?
বৰষুণটো নাইয়ে আৰু ইফালে গছ -গছনিও নোহোৱা হৈ গৈছে লাহে লাহে।
তাকে আৰু এতিয়াটো এনেকুৱা হৈছে যে হেৰিত কৈ অহ। প্ৰদূষণ টো ইমান বায়ু প্ৰদূষণ টো ইমান বেছি বাঢ়ি গৈছে। যে আমি উশাহ -নিশাহ লোৱাতেও বহুতৰ কষ্ট হয়।
সেইটোয়ে হাৰ্টৰ বেমাৰো হোৱা হৈ গৈছে নহয়। তাৰ কাৰণে আজিকালি।
হে তাকে আৰু। মানুহবোৰে মানে, জানে উম নাজানাটো নহয় প্ৰদূষণ যে বেয়া হয়। সেইটোতো আমি সৰুৰ পৰা। পঢ়ি আহিছোঁ ন মানুহ বোৰটো সেইখিনি সজাগ হয়‌ য়ে নিশ্চয় হয়। তথাপিও কিবা জানি বুজি কাম বোৰ উল্টা পুল্টা কামবোৰ কৰে মানে।
সেইটোৱে আচলতে, বায়ু প্ৰদূষণ হোৱাতো বি বিভিন্ন ধৰণৰ কাৰণ আছে। ধৰ এই মানুহ বিলাকে। অ' আমাৰ কল- কাৰখানা বিলাক যে আছে ফেক্টৰী বিলাক।
সেইবোৰৰ পৰা যি, ধোৱা ওলাই সেইবোৰেটো আমাক এফেক্ট কৰে আৰু লগত। গোটেই যান- বাহন এখন তই এখন ঘৰতটো প্ৰায় ভাগ মানুহৰ। উদ্যগিক' যি কেইজন মানুহ থাকে। গোটেই কেইজন মানুহৰে তাৰমানে গাড়ী থকাৰ নিচিনা। ত চববে। আজি ওচৰত গ'লেও, গাড়ী লৈয়ে যায় আৰু সেই নাভাৱে যে গাড়ীৰ পৰা যি। টো গেছ ওলাই। সেইটোৰ কাৰণে যে গোটেই বায়ু প্ৰদূষন হয়। এ একদমেই নাভাৱে।
তাকে। এইটো ঠিক কৈছ এটা ঘৰত যদি পাঁচটা মানুহ থাকে পাঁচটা ছয়টো মানুহৰে গাড়ী ৰাখিব। আৰু কৰবাত যদি। যাব লাগে একেটা জগা হলেও পাঁচোটা মানুহে পাঁচোখন গাড়ীয়েই নিব। যোনটো একো চেঞ্চ নবনাই ন ক'ব গলে আৰু তই যোনটো কলি যে। ওচৰলে গলে সিহঁতে গাড়ী লৈ যায় সেইটো ভাল কথা নহয় এতিয়া। প্ৰদূষণ মানে বায়ুটোতো তই বেয়া কৰিয়ে আছ নেচাৰটো লগতে তই নিজৰ স্বাস্থ্যৰ। তইতোও বেয়া কৰি আছ ন এতিয়া তই যদি খোজকাঢ়ি দিলি বা নহয় বা যদি তই এখন চাই চাইকেল আনি চাইকেল খনে চলাই গলি ওচৰৰ জোগাটোলে তেতিয়াতো গাতটোও ভাল থাকে। তোৰ আশে পাশে খিনিও ভালে থাকিব প্ৰদূষনো নহলে চব চব পিনে ভালে থাকে ন। কিন্তু মানুহখিনিয়ে সেইটো নাভাৱে আজিকালি মানুহ মানুহ কিছুমান মানুহ এনেকুৱাতো আছে সিহঁতক মানে দে খাব লাগে যে চা‌ মোৰ তাত ইমান পইচা আছে কিবা আছে। সম্পত্তি আছে মানে।
সেইটোয়ে দামী দামী গাড়ী বিলাক লব। যোৱাৰ ফলত কি হ'ব এনেকুৱাতো নহয় বোলে বহুত দামী গাড়ী লৈছে তাৰ পৰা ধোঁৱা নোলাই। সেইটো তো নহয়। আৰু লগতে মানুহ বিলাকে আজিকালি প্লাষ্টিক ব্যৱহাৰ কৰে হয়। প্লাষ্টিক ব্যৱহাৰ কৰি সেই প্লাষ্টিকখন জ্বলাই দিয়ে। মানুহে ইমান সৰুৰ পৰা পঢ়ি আহে বা পঢ়া শুনা চব কৰা। আজিকালি মানুহ বিলাক প্ৰায় পঢ়া শুনা কৰা। বা পঢ়া শুনা নকৰিলেও জানে যে প্লাষ্টিক চিট ব্যৱহাৰটো আমাৰ বহুত বেয়া প্লাষ্টিক বেকি গেছে প্লাষ্টিক ব্যৱহাৰ কৰিছা মই মানিছোঁ কিন্তু উচিত জাগা এটাত পেলোৱা বা থৈ দিয়ে থি থৈ দিব লাগে। কিন্তু সেইটো জ্বলাই দিব নালাগে কাৰণ প্লাষ্টিকৰ পৰা যি টো আমাৰ বিষাক্ত গেছ ওলাই সেই গেছটোই মানুহক লগতে জীৱ জন্তুকো বহুত এফেক্ট কৰে।
তাকে আৰু সেইটোতো সেইটোৱে বায়ুটোতো হলে সিহতে মানুহখিনিয়ে পানীও এৰা নাই পানী প্ৰদূষণ ইমান বেছি হৈ আছে। চাব গ'লে আমাৰ যোনটো গ্ৰাউণ্ড ৱাটাৰ আছিলে সেইটো নাইকিয়াই হৈ যায়। আছে লাহে লাহে আমাৰ গ্ৰাউড ৱাটাৰটো চাফা থাকে নো এইটো চাফাও নহয় আৰু নাইকিয়া হৈ যাই আছে। আৰু এতিয়া পানী খিনিত জাবৰ জোথৰবোৰ পেলাই দিব। পানীটো লেতেৰা হৈ যায়। যাৰ বিনিময়ত খোৱা পানী আটক হৈ যায় ন। সেইটো ইমান বেয়া কথা হৈ যায়। এতিয়া যদি মানুহে যদি খাবলৈ পানী নাথাকে মানুহ দিয়াবো কেনেকেনো
সেইটোৱে পানী পেলাই পানী মানে কি আজি আমাৰ যিবোৰ নলা নৰ্দমা আছে তাত সেইটো চাব নোৱাৰা ধৰণৰ জাবৰ মানুহক এটা মানে চৰকাৰৰ ফালৰ পৰা এটা দিয়েই দিয়ে ন যাবৰ ইয়াতে পেলাব লাগে। ৰাস্তাত আজিকালি চব ইফালে যাবৰ পেলোৱা বাকচ বিলাক থাকেই মানুহে তাতে নেপেলাই নলাত পেলাই দিয়ে। ওচৰ য যদি ঘৰৰ কাৰোবাৰ ওচৰত নলা থাকে। নলা পেলাই দিয়ে নলাত পেলাই দিয়ে। তাৰ ফলত কি হয় এজাক বৰষুণ দিলে আমাৰ বানপানী হৈ যায়। গোটেই খনত বা গুৱাহাটী খনতত তাৰ সেই বানপানীত যিবোৰ হে। ইমান লেতেৰা মানে কৰ গেলা পচা বস্ত বিলাক ভাহি ভাহি আহে। সেই পানীবোৰ গচকাৰ ফলত কিমানৰ যে স্কীনৰ প্ৰব্লেম হয়।
তাকে আৰু জাবৰ-জোঁথৰ মানে এনেকুৱা নহয়। চৰকাৰে যে জাবৰ-জোঁথৰ পেলোৱা জেগা দিয়া নাই। চৰকাৰক ত মই সেইটোত দোষ দিব নোৱাৰো যে বানপানী হৈছে কিবা হৈছে। চৰকাৰৰ ভুলে যি চৰকাৰে যাবৰ জোথৰ পেলোৱাৰ কাৰণে জাগা দিছে কিন্তু মানুহবোৰে সেইখিনি জাগাত নেপেলাই ক'বা পানী চানীত পেলাই দিয়ে। নলা চলা সেয়াত পেলাই দিয়ে যোনটো কাৰণে ব্লক হৈ পিনে পানী খিনি যাবলৈ জোগা নাপায়। ত আমাৰ বানপানী হয় তাৰ পিছতো আৰু জানয়েই বিভিন্ন ধৰণৰ যি কলি বেমাৰ আছে। ছালৰ বেমাৰ কিবা হয়। এইবোৰতো থাকেই আৰু তাৰে উপৰি পানীত থকা জীৱ জন্তু খিনিওতো মৰি যায়। ন সেইখিনিকোতো মাৰি পেলোৱা যেন হয়।
সেইটৱে আৰু আজিকালি ত দেখিছই চাগে আমাৰ আমাৰতো ব্ৰহ্মপুত্ৰ পুত্ৰৰ পৰাই গোটেইখিনি হয় ন। ব্ৰহ্মপুত্ৰৰ কাষত যি অ মন্দিৰ আছে সেই মন্দিৰৰ সেয়া গেছিলে যিবোৰ ধৰ পূজা কৰে। পূজা কৰাৰ ফলত অ যিবোৰ মানে ফুল বিলাক ওলাই চবতো সেই ব্ৰহ্মপুত্ৰতে পেলায়। বাট- আমাৰ দূৰ্গা পুজাৰ টাইমতে দেৱী বিসৰ্জনৰ টাইমত সেই মূৰ্তি বিলাক পানীতে পেলাই দিয়ে। তাৰ ফলতো, আমাৰ বহুত! পানীৰ মানে, প্ৰদূষণ হয়।
তাকে! আৰু এতিয়া তই পানীত কিবা এটা যদি পেলাইছ, এনেকুৱা বস্তু এটা পেলা, যোনটো পানীত মানে, মাটিলে যায়, পানীত থকা মাটিখিনিলে যায়, মিক্স হ'ব পাৰিব। ন' মাটিত গুলি যাব পাৰিব। কিন্তু, মানুহবোৰে সেইটো নকৰে মানে।
অ' সেইটোৱে! আৰু অকল পানী প্ৰদূৰ্ষণ বা বায়ু প্ৰদূষণ বুলিয়ে নহয়, আমাৰ যে, শব্দ প্ৰদূৰ্ষণো বহুত হয়। যান-বাহনৰ ফলতেই, কৰ'বাত যাবিচোন? যা অলপ যদি যাম লাগিলে, মানুহ বিলাকে গাড়ী হৰ্ণ বিলাক বজাই-বজাই যিটোহে শব্দ প্ৰদূষণ কৰে! মানে, থাকিব নোৱাৰা অৱস্থা হৈ যায়। মানে, মানুহৰ ৰখিব টাইমে নোহোৱা হৈ গৈছে, আজি কালি।
তাকে! সেইটোতো, সেইটোতো আৰু ক'বই নালাগে! সেইটোতো আছে। এইটো, তোৰ ক'ব গ'লে, সেৰি কি কয়! মানুহবোৰে, এতিয়া ট্ৰেফিকত যদি ফাচে, ৰাস্তাৰ ট্ৰেফিকত যে, ট্ৰেফিক চিগনেল আছে, দেখা পাইছে! তথাপিও ইমান হৰ্ণ বজাব মানে! চবে চব জলদি পাব লাগে। আৰে, তই অলপ ধৈৰ্য্যটো ধৰ! বেলেগ মানুহো আছে ন' ৰাস্তাত। চবৰে, এমাৰ্জেঞ্চি থাকিবয়ে, নাথাকা নহয়, মই বুজিছোঁ! কাম থাকে, চবৰে। কিন্তু, ইমান জলদা-জলদিত যোৱাৰ কি দৰকাৰ? আৰু যদি তোৰ, আগৰ গাড়ীখন যাব পাৰা নাই। নি নিশ্চয়! তাৰে আগত কিবা এটা হৈছে ন'? তই ধৈৰ্য্যটো ধৰি মানুহটো ৰ'। কিন্তু, নাই। ইমান বেছি হৰ্ণ ব বজাব! এতিয়া তই, ৰাস্তাই দি যদি, তই খোজ কাঢ়ি যাই আছ। আৰু ক'ৰবাত যাম লাগিছে। ইমান বেছি হৰ্ণ বজাই দিয়ে, সেইখিনি জোগাত! তই কথা পাতিবই নোৱাৰ আন এটা মানুহ লগত। তই শুনাই নাপাবি, কি হৈ আছে মানে, এনেকুৱা হৈ যায়।
আৰু লগতে, আজিকালি মা মাটি প্ৰদূৰ্ষণটো কম! হয় জানোঁ? মানুহ বিলাকে জাবৰ-জোঁথৰ চব বিলাক, তাতে মাটিত কেতিয়া, পেলাব ক'ৰবাত আৰু এই পানী খাব, পানীত প্লাষ্টিকৰ বটল বিলাক পেলাই দিব। মানুহ বিলাকে তাতে, সেইখিনি সেই মাটিতে, প্লাষ্টিকটো কেতিয়াবা প চি গুচি যায় বা গলি কেনে গুচি যায়।
মানে, সকলে, শাক-পাচলি পেলালে, এটা সাৰ হয় বুলি কয়। কিন্তু, অধিক মাত্ৰাত পেলালে, সেই মাটিখিনিৰো সাৰুৱা, যিটো মানে, মা কি এটা শক্তি সেৰি থাকে ন', সাৰ থাকে ন'! সেইটো নোহোৱা হৈ যায়।
তাকে! আৰু নহয়, আচলতে প্লাষ্টিকটো পেলাবই নালাগে মাটিত। ন' প্লাষ্টিকটোতো মাটিৰ লগত মিলে নাখায়। সেইটো, পেলোৱাতো একো যুক্তি নবনে। কিন্তু, মানুহবোৰে সেইখিনি নুবুজে আৰু তাৰে, বিনিময়ত কি হয়! এইবোৰ যে, প্লাষ্টিক বোৰ যে মিল নাখায়। ওপৰৰ ওপৰে থাকে, ওপৰে-ওপৰে থাকিলে, গৰু বা কিবাহে আহি পিনে খাই দিব, ফ্লতৰ সেয়া হৈ যায়। আৰু নহয় বা টো মিল নাখাই, তলত যাই-যাই। আমি, তাতে গছে ৰোব নোৱাৰিম। গছ ৰোৱাৰ একো সেয়াই নবনে বা আমি তাতে, খেতিও কৰিব নোৱাৰোঁ, সেইবোৰ জাগাত। ত' সেইবোৰ মাটিত বেয়া হৈ যায় ন! তাৰ নিউট্ৰেনচ খিনি বেয়া হৈ যায়। ত' তাৰ পিছলে তললে, তললে যায় গ্ৰাউণ্ড ৱাটাৰটোও বেয়া হৈ যায়। কিন্তু সেয়া আৰু মোৰ।
আৰু বিশেষকে তই যে খেতিৰ কথা কলি মোৰ খেতিৰ কথা কোৱাতে মন পৰিল আজিকালি খেতিত আমাৰ যিবোৰহে খাৰ মাৰে
হুম হুম।
অ' শাক-পাচলিটো এদিন আনিলে নেক্সট দিনা পচি যায় ঘৰত। ত' ইমান সাৰ মাৰে সেই সাৰ মৰাৰ ফলত মাটিখিনিটো মানে স-সাৰ-সাৰুৱা গুণটো নোহোৱা হ‌ইয়ে লগতে মানুহো বি-বিপদ মানে বেমাৰত পৰে তাৰ কাৰণে আজি-কালি বহুত বেছি মানুহ যে দি- ত' হেৰি বেমাৰত পৰা হৈ গৈছে সৰু ল'ৰা-ছোৱালীৰ পৰা ক'ব গলে- মানুহে মানুহ এজনী এনেকুৱা বেমাৰত পৰে গৰ্ভত থকা বাচ্ছাটোৰো বেমাৰ হৈ যায়।
তাকে, সেইটোতো সেইটোতো বহুত আজি-কালি কমন হৈ গৈছে যোনটো তোৰ অ' কি কয় মিছ কাৰেজ যোৱাটো যোনটো। এইটো খাদ্যই'দি বেছি হৈ যায়, খাদ্যটো যেতিয়া খাদ্যটো তই যে কলি খাৰ খিনি ফাৰ্তিলাইজাৰ যোনটো আমাৰ সেইটোৱে ইমান বেছি কেমিকেল বেছ মিলাই দিব যে খাদ্যটো, চা- এতিয়া জল্দিচতে উগাবলে যেনেকে আম-চাম বোৰ আম-চামবোৰ এনে নৰ্মেলি পকিব বহুত টাইম লয় ন, কিন্তু খা সেই কেমিকেল মাৰি দিব, ইন্জেকচন মাৰি দিব, জল্দি সেই ৰংটো আনাই দিব। যোনটোৰ বিনিময়ত আমটোৰ যোনখিনি গুণাগুণ থাকে সেইখিনিতো গুচিয়ে যায় বাৰু। আৰু আমটো বেয়া হৈ যায় সেইটো যেতিয়া তই ঘৰত আমটো আনিবি ন' ত' খোৱাতটো অলপ-অলপ মিঠা পাবি বাৰু, সেইটো মই নকওঁ কিন্তু তই আমটো থ'চোন একদিন পিছতে তোৰ আমটো বেয়া হৈ যাব।
সেইটোৱে, আচলতে প্ৰদূষণ যে বহু হৈ গৈছে তাৰ কাৰণে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো কিন্তু আমাৰ সকলোৰে দায়িত্ব, আমিও বহুত- খিনি ভুল কৰো গ' এতিয়া ধৰ আমি যদি এজোপাকে গছ ৰোপন কৰিব‌ও পাৰো ন, সেই গছ কটা সেই জাগা খিনি আছ মতে ফিলাপ হয় আমাৰে ভাল, কিন্তু আমি যে নকৰো, আমিও নকৰো।
তাকে, সেইটো পুলটো আমাৰো হয় বাৰু।
সেইটোৱে।
উম্ ধেৎতে, উম, উম।